উ
কি কৰিছা?
এয়া শুই আছো, তুমি?
মই এয়া ভাত পানী খাই শুইছো।
অ, কিহৰ লগত খালা? ময়ো।
অ, মই এই আছিলে মাংস অকণ, ব্ৰইলাৰ মাংস।
ব্ৰইলাৰ মাংস খোৱা নে?
উপায় নাই আও ঘৰ মানুহে আনিলে আও বইলা।
খাব নালাগে বইলা।
সেইটোৱেটো একচুৱেলি মানে তোৰ জনা বুজা মানুহেতো একচুৱেলি ব্ৰইলাৰ মাংস নাখায়েই।
নাখায়।
ব্ৰইলাটো এদম বেয়া বস্তুটো হৈছে ব্ৰইলাবেমাৰ একেবাৰে মাংস বেয়া হৈছে এইটো ব্ৰইলাটোৱে।
অ টোন।
এইটো মানে বস্তুটো কেমিকেলৰ ওপৰত ডাঙৰ হয় ন, গোটেই কেমিকেলে থাকে।
অ টোন তোমাৰ এমাহত যদি ইমান ডাঙৰ হৈ যায় তিনি কেজি, চাৰি কেজি হৈ যায়। ভাবাচো? কিমান কেমিকেল থাকিব?
মানে আমাৰ অসমত মানে এইটো বেছি খোৱা বস্তু মাংসটোৱে হৈছে বইলা।
মানে কম দাম পায় আও, মানুহে দামী বস্তুটো নেখায় ন পইচা দি।
উম, সেইটোৱে চবে এনেইও কম দামটোৱে এইটোৱে চাব ন কিনিবলে।
সেইটোৱে।
উম।
তাপা হেই খোৱা নাই, কঁঠাল খাইছা নাই?
কঁঠাল খাইছো আজি এটা খালো। এনেকাই গৰম উঠিলে মানে, খাই ভালে লাগিলে এইটো ঘৰৰ ব স্তু ন, প্ৰকৃতিৰ বস্তু বতৰ চিজেন খোৱা বস্তু ইত্যাদি। উম। চিজেন বস্তু খাই ভাল লাগে ন?
উম, খাব লাগে।
তও খাইছ নাই?
মইও খাইছোঁ।
উম।
সৰু ফুট নে ডাঙৰ ফুটৰ সেই কঁঠাল?
আমাৰটো মানে মধ্যমীয়া।
অ।
একেবাৰে ডাঙৰো নহয়, একেবাৰে সৰুও নহয় মানে একেবাৰে মাজতো।
অ, গুটিবোৰ ভাল লাগে দালিত দিলে।
তোৰ যোৱা বছৰ নাই কঁঠাল কঁঠাল গুটি কেজি নশ টকা।
অ, বহুত দাম। এতিয়া থৈ দিবা গুটিবোৰ পেলাই পেলাই নিদিবা।
এক কেজি কঁঠাল গুটিৰ দাম নশ টকা ভাবিছা আৰু কম যিমান দাম বাঢ়িছে নাই। সেইটো মানে ভাল বস্তু ন, একো মানে প্ৰব্লেম নাই কিয়া ন।
নাইকিয়া অ, গোটাই গোটাই থৈ দিবা চব।
অ, এবা থব লাগিব, বেচিব লাগিব।
উম।
কাৰণ আমি গাঁৱলীয়া মানুহ আমাৰ কঁঠালটো কি হয় খাই পেলাই গুটিটো পেলাই দিওঁ কিছু মান ভাত মানে দালি বনাই খাওঁ, তৰকাৰী বনাই খাওঁ। সেইখিনি যদি এতিয়া গোটাই থৈ বেছি দিওঁ পইচাটো পাম ন।
সেইটোৱে, আমাৰ নিচিনা মানুহেতো তেনেকে চলিব লাগিব।
উম। তহঁত কঠাল গছ আছেন নাই?
বেলেগ ঘপা আনিছিলো।
কেটা?
এ কেটা মানে তিনটামান দিলে এতিয়ালৈকে।
তিনটাই খালি নে কি? নে আছে?
এ এটা আজি দিছে আৱ আগকিটা পকিলে খালে।
অঁ।
আজি এটা দিছে ডাঙৰ।
আচ্ছা'।
তোমাৰ বৰমাহঁতৰ ঘৰৰপৰা দিছে।
ফুটটো কেনেকুৱা?
ফুটটো ডাঙৰ ডাঙৰ।
সেইটো কেঁচাই খোৱা নি?
নহয় মানে বেছি ডাঙৰো নহয় আৰু।
উমঁ' গম পালো মই আমাৰ নিচিনা মধ্যমীয়া।
উমঁ' মানে কি হয় আমাৰ পাছফালে আছে বান্দৰ ঢেৰ ন' আমাৰ ইয়াত। এনেকুৱা এ নকবা আৰু ৰাতিপুৱা আজি তিনিটামান বজাতে আহিছে এনেকুৱা টিঙত জ পিয়াইছে শুব পৰা নাই ৰাতিপুৱা।
উমঁ।
গোটেই কঁঠাল খাই আদায় কৰি দিছে তাৰপৰা আজি গোটেই সোপা পাৰি পেলালো।
অঁহ'।
আগত মানে বৰ্তা থাকোতে বৰ্তাই পাৰি পেলাই পকাই পকাই বেচেগে- বেপাৰ কৰিছিলে যে। এতিয়া আৰু নাই আৰু মানুহ।
কঠালটো কিন্তু এইটো চিজনত খালে ভাল, পথাৰত খালে বেছি ভাল লাগে।
উমঁ' খাব লাগে মানে চিজনৰ যিটো বস্তু হয় সেইটোয়ে খাব লাগে।
উমঁ।
আনাৰস পকিছে নাই?
আনাৰস লাগিছে পকা নাই।
উমঁ।
পাঁচটামান লাগিছে।
অঁ' আমাৰ এটা আনিবহে লাগিব কিনি।
উমঁ' আমাৰ পৰা আহিলে লৈ যাব পাৰিবি।
এ পকা নাই আকৌ কেঁচাতে আনিম নে।
বুঢ়া হ'ব না, তেতিয়া তই অহালে পকি যাবলৈ আছে।
হ'ব। ভাল পাওঁ খাই।
তো' আজিকালিটো বি বিয়াত এনেকুৱা এইটো যে এনেকে টেমাত যে দিয়ে যে।
জানো ফুদ চেলাৰ।
ফুট চেলাৰ কিমান জানো প্ৰাইচটো?
ফিফটি ৰুপিজ লয়।
সেইটো খাই ভাল লাগে। তাত তোৰ চ'ব থাকে যে খাবলৈ মন এটা আছে।
চবতে কৰিছা আজিকালি সেইটোৰ পৰা, চবেই কৰি ভাইৰেল হৈছে আৰু চবেই কৰিছে।
চবে ভিডিঅ' বনাই আজিকালি আৰু মিনি ব্লগ বনাই।
সেইটোৱে, সেইটো মানে দোকান খুলিব আৰু ভিডিঅ' বনাই বনাই দিব সেইটো সেয়ে মানে বেছি ভাইৰেল হৈছে যে।
উমঁ। আমাৰ-আমাৰ মানে দৌপাঙত দেখিছো, তোৰ তাৰপৰা এইটো নাৰায়ণপুৰত দেখিছো, বি পিয়াত দেখিছো, পথালি পাৰাত দেখিছো, বানদাত দেখিছো। সামন্দিৰত দেখিছো।
এ দেখাক দেখি চবেই কৰিছে এতিয়া চবেই খুলিছে।
উম মানে তোৰ ল'ৰাবোৰো খুলিব ললে।
উম লৰা ছোৱালী কথা নাই চবেই।
সেইটো মানে বিজনেচটো লাভ আছে আৰু।
আছে।
সেইটো মানে বস্তুটো ইমান এটা খৰচ নহয় না।
কৰনো খৰচ নহয় বাৰু, ফল মূলৰ কিমান দাম জানানে?
মানে ধৰি লও তই- এতিয়া দুইশ টকা যদি সেইটো কি মাল কিনি আন- তই তাৰ পৰা ছশ টকা লাভ পাবি।
দুশ টকাত একোৱেই নাপায় ও কথাও যে কোৱা।
কথাটো কৈছো মই দুশ তই যদি তই ডেইলী তই যদি মই পচ- ছ টকাকে ইনভেষ্ট কৰ নহয় সেইকেইটা বস্তুত মানে পাঁশ টকাকে যদি লৈ আহ নহয়, এটা এনাৰচৰপৰাই টোৰ কম চে কম দশটা মান বনাব পাৰিবি। কাৰণ দশটাত তই হাণ্ড্ৰেত কে হিচাপ কৰ। হাণ্ড্ৰেড কে লয় নহয় এটা হাৰিয়ত।
অঁ
মানে তোৰ এইটো প্লাষ্টিকৰ এটা তুৰ মানে টে টেমাৰ নিচিনা ন।
তেমা উম।
তাত তোৰ থাকিব এনাজ থাকিব অমিতা থাকিব ধেৰ কিবা কিবি থাকে ন।
উম মিক্স আও।
উম ত মিক্স কৰি পেলাই টুকা টোক কৰি ভৰাই থৈ ক কাৰন মানে তোৰ টুকা টুকিটো সৰু সৰু ন তাত- টো মানে বেছি নাখায় ন, এটা অনাৰসৰ পৰাই তই কম চে কম দ দশটা বাৰটা বনাব পাৰিবি। সেই দশটা মানে তৰ মানে তৰ লাভটো উঠিলে মূলটো উঠিলে লাডটো উঠিলে আৰু তৰ লাভো হ'ল ন।
সেইটোৱে খুলিব পাৰা তুমি।
এইটো বিজনেচ ভাল আকৌ।
তাকে।
এইটো বিজনেছ মানে কি লৰা মানুহৰ নচলে এইটো ছোৱালী মানুহৰ বেছি চলিব।
উম
এইটো বিজনেছ ছোৱালী মানুহে কৰে পাৰে মই যিমান দেখিছো চব ছোৱালী।
অঁ
উম চব মানেটোৰ কি হয় নিজৰ নিজৰ ফেচবুক পেজত মানে ভিডিঅ' দি থাকে সেই বনাই বনাই।
উম আজিকালি সেইটোৱে আৰু।
সেইটো মানে টোৰ কি হয় পাৰ্ত তাইম বিজনেছ নিচিনাই হল মানে পাৰ্ট টইম বি মানে পাৰ্ট টাইম বিজনেছ।
নিজৰ খৰচটো ওলাই থাকে আৰু।
উম উম খাই চাবলে মনতায় খাবলে ভাল হ'ব আকৌ দেই মানে কি মানে তোৰ যেতিয়া তই বচ- তুটো মানে দেখিবি ন খাওঁ খাওঁ লাগি যাব। তোৰ তাৰ তাৰ লগতে তোৰ কেক কেকবোৰ বনাই সৰু সৰু কেকবোৰ যে সেইবোৰ বনাই।
উম হম
বৰুষুণ দিছে নাই সেইফালে?
বৰষুণ নাই দিয়া।
আমাৰ ফালে কিনকিনাই আছে।
হেল্ল'।
উম'
বৰষুণ নিদিলে হয় অ, নহলে এইবোৰ বানপানী হোৱা জেগাবোৰত বহুত দিগদাৰ হ'ব।
উম' সেইটোয়ে মানে ‌এ‌ এতিয়াতো। এতিয়াতো যিটো মানে বানপানী হৈ আছে যদি আৰু এতিয়া বৰষুণ দি দিয়ে ন আৰু পানী বাঢ়ি যাব।
উম'
মানে তোৰ বানপানী হৈ যোৱাত। পিছত মানে ঘৰৰ যিটো অৱস্থা হয় মানে দেখি নিজৰে বেয়া লাগে।
অ' টোন। হা'
সেইটো এটা এটা এটা এটা প্ৰকৃতিৰ এটা হেৰি আৰু। সেইটো প্ৰকৃতিৰ ওপৰতহে প্ৰকৃতিয়ে যি কয় সেইটোৱে।
সেইটোৱে আৰু।
মানে পানীটো তোৰ মানে তোৰ ধৰি ৰাখিব নোৱাৰে ন কোনেয়ো।
নোৱাৰে নোৱাৰে।
মানে পানীটো যাবলৈ বাটতটো দেখাই দিব পাৰে কিন্তু পানীটো ধৰি ৰাখিব নোৱাৰে।
উম' নোৱাৰে।
মানে যদি এইটো চৰকাৰে যদি এইটো এইটো মানে এই প্ৰথমতেই যদি এইটো ল'লে হয়, সি। সিদ্ধান্ত যে পানীটো। এইফালৰ পৰা আহিব, এনেকে বাট‌টা বনাই দিও পুৰা হেৰিকে। দৰকৈ মাথাই গপছ গপছ মাথাউৰি বনাই দিওঁ পানীটো এফাল দি গুছি যাব তেতিয়া। পানীটো গুচি গ'ল হেঁতেন।
উম'।
এইবোৰ ধান্ধা নামাৰিলে নহয় সেইকাৰণে এতিয়া কি হয় পানীতো আহে আৰু খংকে আহিব একদম ব। চুংকে আহি‌ একদম মাথাউৰিকৈ পোটা চোটা থাকিলে সোমাই খঁহাই মহাই লৈ গুছি আহে।
অ' এতিয়া আমি মানুহখিনি বাৰু কিমান কষ্ট। ক‌‌ষ্ট হৈছে ল'ৰা ছোৱালী ছৰা ছোৱালীৰ।
উম' এতিয়া এই বেমাৰীবোৰ কি হ'ব?
তাকেটো‌ পাই।
উম'
নাজানো আৰু।
এতিয়াটো ফেচবুকতটো খুলিবই নোৱাৰো, টিভিটো নিউজ চাবই নোৱাৰো, অকল বানপানী, মানুহে বনাই‌ আগত তাৰ কি‌ চাবি।
উম' কি কৰিবা আৰু।
উম' তহঁতৰ ফালে এইটো চেফ জেগা বাৰু তহঁতৰ ফালে পানী চানী নহয়।
নহয় নহয়।
তহতে মানে তহঁতৰ জেগাতটো বাম মানে সেইকাৰণে পানী নহ‌য় ন?
আমি মানে ভেটিটোৰ সেই যিটো মাথাউৰি আছে তাত গছ আছে যে।
অ সেইকাৰণে মাথাইতো মানে গছ থাকিলে মজবুত হৈ থাকে ন?
উম' বেছিকে ধৰা তোমাৰ বাহ গছে আছে।
উম'। বাঁহ গছেতো বেছি মজবুত কৰি ৰাখে। মানে তোৰ মানে আমাৰ ইয়াতো পানী হৈছে ঠাইে ঠাই ইমান ইমান ডাঙৰকে হোৱা নাই অলপ অলপ। আমাৰমে তোৰ কি বাহনী পানী বা ধৰ।